এল্ল'।
কি কৰিছা?
এ ছোৱালী কোৱাৰ বিচনাতে পৰি আছো
অহ, তাই তাই কি শোৱা নাই আজি?
তাই শোলে ৰাতিপুৱা সোনকালে উঠিছিলে।
অ।
এটো কাৰণে।
তাৰমানে সোনকালে উঠি পেলাই তাৰ মানে আকৌ শুই সোনকালে দুপৰীয়া শুই দিলে।
নহয় নহয় ৰাতিপুৱা সোনক লে উঠি পেলাই সোনকালে উঠিলে তাপিছ ছত আকৌ অ জলপান খোৱাই দিলো তাৰপিছত লগালগ আকৌ শুই দিলে। এতিয়া আকৌ দুপৰ অকমান ভাত পানী খাই তাৰ পাছত খেলি ধুলি আকৌ এইমাত্ৰ শুইছে।
খেলিলে যে খেলিলে ভাগৰ লাগে ন?
ভাগ লাগে। কিন্তু আমাৰ এহঁতৰ মালা কেইজনীয়ে পাওঁচোন।
হো, হো, হো, অ', তাহাঁতৰ নালাগেই ন ভাগৰ।
আচৰিত লাগে ভাবিলেই।
দেউতাক ডিউটি?
গল অ' ডিউটি গল।
অ', মই মানে অকমান দুপৰীয়া ভাত খাই শুইছিলো। তাৰপিছতে শোৱাৰ পৰা উঠি পেলাই তাৰপিছতে এনেই কিতাপ দুখনমান মোৰ মানে এই শ্ব'কেচৰ তলতে মই অলপ কিতাপ থওঁ সেইখিনি চাফা কৰিলো। এ হেৰি হৈ গৈছ। কিবা মকৰাই জাল বান্ধিছে ভিতৰতো হেই, এয়া শ্ব'কেছৰ ভিতৰত আৰু। তাৰইছতে শেষ। এ হেৰি কৰিলো, কৰি পেলাই তাৰপিছতে কাপোৰ অলপ জাপিলো। সেয়া ইছ টি দিব লাগে মোৰ কাপোৰ অলপ আছে। আজি গৰমতটো বেছ। কি মানে কালিৰ পৰা ইয়াত গৰম আহিছে আকৌ।
গৰম আমাৰ ইয়াতো বহুত বেছি।
অ', মই এতিয়া ফেন চলাই একদম পুৰা পাঁচত দি পেলাই আছো।
আমি সেইটো লেবেলৰ গৰম নাই অব আমাৰ ইয়াত মানে পাছত ফেন চটাই মই একচুৱেলি গৰম আছে বাহিৰত আমি য'ত থাকো তাৰ ওপৰত তিনিখন চাট আছে। এ শ্বট কিখনৰ কাৰণে চাগ এ আমাৰ ইমান গৰমতটো নপৰে আৰু কিনাৰত গছো আছে
উম।
এতিয়া খুৰীয়ে কৈছে মালিকনী খুৰীয়ে যে গছ কেইডাল কাটি দিম বুলি মানে লগতে ৱালখন আছে যে ৱালখনন মানে তলে তলে শিপাবোৰ গৈ পেলাই ফালি পেলোৱা নিচিনা হৈছে ৱাল
অঅঅ মানে গছৰ শিপ পা নিনে
গছ শিপ শিপা দি অ'।
অ'।
সেইটো কাৰণে
বিনদা, অ কাষত গছ গছ থাকিলে কিন্তু ঘটনা এটা হয় চুৰ তুৰ বিলাক সোমাব পাৰে ন।
চুৰটো বুলি কথা নাই এ এইবিলাক জেগাত টাউন এৰিয়া জেগাত এনেও চুৰ সোমাব পাৰে কাৰণ ৱালবোৰ এনেকে জাষ্ট মাৰি থোৱাহে থাকে আৰু ইফালে সিফালৰ পৰা কাৰণ মানুহ বিলাকৰ মাটিবোৰ ইমান হেৰি নহয় নহয় ধেৰ মাটি নহয় নহয়। ইয়াত সোমাবলৈ ল কাবলে বহুত জেগা আছে।
উম। কিন্তু গছ চছ কাটি কিন্তু গৰমটো বেছি হ'ব ন?
অ', মানে আ-আমাৰ যোনটো আৰু এটা পাৰ্ট আছে ন এইটো চাইডে ইটো চাইডে মানে মানুহৰ মা বিল্ডিং ঘৰৰ পৰা সেই পাৰ্টটো মানে একো ৰ'দ পতা একো কৰিবলে নাই মানে।
অহ।
চাইডে বহুত ঠাণ্ডা কথা হ'ল, সেইটো চাইডে ম'হ তহ বেছি হয়, মানে। আৰু খিৰিকি চিৰিকি খুলিলোও মানুহৰ বেকটোহে দেখে মানে ঘৰৰ বেক চাইডটো পৰে আৰু ইটো পাৰ্টে। কিন্তু আমাৰ যোনটো পাত সেইটোত আমাৰ গিলচ চিল লগাই থোৱা আছে আগফালে আৰু চাইডটো অকমান মুকলি ইটো চাইডে খিৰিকি চিৰিকি খুলিবলে অকমান মুকলি ভাল আৰু। বা কিবা কিবি ভাল বস্তু দেখি। ভাল বস্তু মানে কি আৰু মুকলি দেখি অকমান। কিন্তু ইটো চাইডে মানে এইবিলাক চেচুক টাইপৰ অকমান।
অহ।
সেটো কাৰণে অকমান দিগদাৰ হৈ যায়।
উম।
সেইয়া কাহিনী।
অ' যি মানে কালিৰ পৰা মানে ৰ'দ দিছে যে ইয়াত সেইটো কাৰণে গৰম আহিছে।
আজিটো আমাৰ ৰ'দ দিছিলে, ৰ'দ দিয়াৰ কাৰণে মই কাপোৰ অলপ ধুই দিলো। কাপোৰখিনি ধুই দিয়াৰ পিছত আকৌ দেখিলোচোন বতৰটো সেমেকি আহিছে মানে ৰ'দটো গুচি গ'ল। বতৰ বৰষুণ দিয়া নিচিনাও কৰা নাই। কিন্তু ৰ'দতটো নাই।
আতচ্ছা,
সেইটো কাৰণে মানে কাপোৰ খিনি ভালকে নুশুকালে আৰু মোৰ মেলি দিয়াও বাৰু মোৰ দেৰি হৈছে।
উম।
চাফৰ্ত দি পেলাই শুকোৱা মেলা।।
চাহ তাহ খালেন নাই?
চাহ নাই খোৱা।
উ,
মই ছোৱালীক খোৱাই লৈ পেলাই।। ময়ো অকমান নিজেও পৰি দিও আৰু বিছনাত কিমাননো আৰু কাম কৰি থাকিম এলাহে লাগি যায় ভাগ।।
ভাগৰ লাগে ন, আৰু ল'ৰা ছোৱালীৰ লগত।। দৈৰি দৈৰি বেছি ভাগৰ লাগে না?
কিন্তু এতিয়া বহুত আৰাম। একদম এক।। এনি টাইম মানে ভৰি চলিয়ে থাকে যে সে সিহঁতৰ।
অ তাই বাৰু হেৰি তাই হেৰি খোৱাই নে বাৰু এইটো কি কয়।। ফুটৰ্চটো খোৱাই নে?
খাই মাজে মাজে দেই ইমান টা ভাল নাপায়।
বেয়া পাই ন,
তাই মানে মোক, মুখত লাগিলে ফ্ৰুট হওক বা বেলেগ কিবা ধৰণৰ মুখত লাগিলে ফুৰৰ্টচ হক বা বেলেগ কিবা ধৰণৰ বেলেগ ভাল বস্তু হওক কেলে জানো মুখৰ পৰা উলিয়াই উলিয়াই পেলাই দিয়ে। আৰু চিপছ টিপছ বিলাকো তেনেকে মানে।। চিপছ আমি যদি খাই থাকো, সেয়া দেখি লৈ পেলাই।। মুখৰ পৰা উলিয়াই পেলাই দিয়ে।
এইটোতো ভাল কথা, চিপছ নোখোৱাটো ভাল কথা ন, আমি এতিয়া খাওঁ হে হে হে অ ডাঙৰ হলে বিচাৰিব ন।
তেতিয়াতো এতিয়া ভাল হ'ল। নাপায়, এতিয়া মানে মানুহৰ আগত একচুৱেলি ল'ৰা ছোৱালীক লৈ পেলাই ফিটাহি মাৰি লাভ নাই মানে।
উম,
আগতে আমি কৈ থাকো এই মোবাইল চাবলে নিদিওঁ কিবা কিবি এনেকে।
অ,
তেনেকে। সেইটো দিয়া নহয় কিন্তু হ'লেও মানে, আসক্তটো সিহঁতি মোবাইলৰ প্ৰতিহে বেছি।
বেছি ন, উম।
আমিও টিপি থাকো নাই আমাৰ কি আমিয়ো টো এডিক্টেড হৈ গলো। আমি যেতিয়া টিপি থাকো সিহঁতক আমি সেইটো বস্তু।। চোপা কেনেকে আঁতৰাম
কিন্তু মই কিন্তু বহুত বেয়া দেই সৰু ল'ৰা ছোৱালীক যে আৰু।। দিব নালাগে। আৰু কি যে হ'ব আমাৰ মানে তাইৰ বাইদেউৰ মানে বাইদেউ এজনী উম, বাটচা এটা অ'। তাৰ পিছতে একো নাখায়, তাইৰ হাতত মোবাইল দি দিয়ে তেতিয়া সেইটো চাই থাকে অ তেতিয়া অকমান খুৱাই দিয়ে সেইটো ভাল বাৰু ভাল জানো সেইটো মই ভাবো দেই সেইটো বেয়া কথা ন' মোবাইল দি দি এনেকে ল'ৰা ছোৱালীক খুৱাব নাজানো আৰু মইটো
আচলতে সেইটো বেয়া কথা। কিন্তু কথাটো হ'ল উপায় নাই মানে।
অ'।
তেনেকে খাইছে খাওক আৰু সেইটো বস্তু আহি যায় এতিয়া ছেকেণ্ড খাওঁক আৰু সেইটো আহি যায় আৰু এতিয়া ছেকেণ্ড কথাটো হৈ গ'ল সেইটো আজি আমাৰ জেনেৰেশ্যনৰ আগতে আমাৰ এইবিলাক বস্তু নাছিলেও আমি আসক্তোও নাছিলোঁ। হেলো আমি হয়তো কিবা বাতি এটা লৈ খেলিছিলো। কিবা এটালৈ খেলিছিলো সৰুৰে পৰা আমাৰ এইটোৱে বস্তু এতিয়া আমাৰ সিহতি বাটি-ঘটি লৈ খেলে কিহঁত বিচনাৰ ওপৰত, আমিতো পকাত মই বাৰু নমাই দিওঁ হ'লেও সেইটো হিচাপত আমাৰ কাম কিমান থাকে আগত তাতে মানুহৰ জইণ্ট ফেমিলি আছিলে ইটোৱে সিটো চাই। এতিয়া আমাৰ কাম কিমান কাম কিমান থাকে সেইটো কাৰণে এ, পকাত নমাই আকৌ ধুব লাগিব বুলি ভাবি পেলাই আমি বিচনাৰ ওপৰতে উঠাই দিবো চাওঁ। চেণ্ডেল এজোৰ পিন্ধাই দিওঁ মানে অ আগৰ জেনেৰেশ্যনৰ লগত এতিয়া নিমিলে আৰু
উম আচলতে নেচাৰেলেটো হব লাগে ন মাটিৰ লগত সংস্পর্শ
সংস্পৰ্শ হ'ব লাগে সংস্পৰ্শ হবলৈ হ'লে আজিকালি টো মানুহৰ ঘৰত কাৰ চোতাল আছে নু চবটোটো পকাই দিয়ে বনাই দিছে এতিয়া মই ঘৰলে গ'লে তাইক আহ মাটিত নামাই দিও, মাটিত চুচৰি বাগৰি যি কৰে পৰে ধৰে দৌৰে যি কৰে কৰি থাকিব।
অলপ ডাঙৰ হলে মই সেই পথাৰলৈ যাওঁ নহয় মই বোকাটো নমাই দিম দিয়ে
উম অহোহোহো অ বোকাত
ঘৃণ কৰে চি বুলি কয়
উম।
গতিকে
এ কি কৰে, তাই কি কৰে? তাত নমাই দিলে।
নহয়, তাই টাইমতো একো নাপায়। পেট ভৰিল মোৰ। সঁহাৰিয়ে তত্ নাপায়। কাৰণ তাইৰ ঘৃণ লাগিছে ন?
অন ছিৰিজ কি বস্তু মানে এটা কি নেদেখা বস্তু এটা ন?
তাই নাম নানামে কান্দি কান্দি একদম বাগৰি দিছে একে ওপৰতে ইমান বালি বালি। তাৰ পিছত দম দি দি দুবাৰমান দিলো চুচৰিলে। তাতে ন? এ ধৰণৰ কথা। এতিয়া মদ লোৱা আগতে বুকু বোকাত নামি নামিয়ে ডাঙৰ হোৱা আমি ভাল পাওঁ এইবিলাক।
অ, আমিতো খেলিছো ন পুৰা খেলা -ধূলা কৰিছো।
অহ এহ
দিগদাৰ আানো ল'ৰা -ছোৱালী ডাঙৰ কৰিবলৈ, অকলশৰীয়া হলে যে কি হব বাৰু অকলশৰীয়া হলে ন?
অকলশৰীয়া হলে, অকলশৰীয়া হলে মেনেজ কৰিবলে দিগদাৰ আজি। বেলেগ
উম আৰু আগৰ ল'ৰা ছোৱালী বিলাক ঠাণ্ডা মুডা আছিলে ন আমিয় বা কিন্তু এতিয়াটো নহয় বাৰু এতিয়া যিবিলাক ল'ৰা -ছোৱালী হৈছেটো খুব চা মানে হেৰি হয় আৰু তাহাঁতি এক্টিভ হয়। সুৰ- সুৰিয়া কাঁহ এটা হৈছে। তৰমুজ এটা আছে কাটিব দি আছে। উম কাটি কৰি। তৰমুজ খায় নে নেখায়
খাই ভাল পাওঁ কিন্তু মানে! মোৰ কাঁহটো বৰ হাই লেভেলৰ কাঁহ।
অ- অ এই ঠাণ্ডা ন বহুত ঠাণ্ডা? কিন্তু গৰমত যে খুৱাব লাগে। অ তৰমুজত পানীৰ পৰিমাণ বেছি থাকে যে।
খাব লাগে, খাব লাগে তৰমুজ খাই মই বহুত ভাল পাওঁ। অ' কিন্ - অ বহুত ভাল পাওঁ আমাৰ ফালে বেছি তৰমুজ ওলাই। মোৰ মতে,
হৈ হয় নেকি?
অ আমাৰ যোনটো ৰাস্তা কিনাৰত এই পিনে তেজপুৰৰ পৰা অহা যোনটো ৰাস্তা মানে, এ পালিপ পায়া বুলি কয় সেই বিলাক ক'ৰবা পৰা আহে নেকি তৰমুজটো? ৰাস্তাৰ কিনাৰত মানে মোৰ মতে সেইটো চাইডেও আছে দেই কাৰণ সেইটো চাইডে গুৱাহাটীলৈ যোৱা ৰাস্তাটোত পাইতো। যেনেকে আমাৰ তাত মানে ই সেই ৰাস্তাটোতো বহুত তৰমুজ ওলাই
উম
সেইটোতো দাম নলয় বিশ টকা ত্ৰিশ টকা তেনেকুৱাই
কেজি নেকি
অ মানে এটা এটা তৰমুজৰ দাম আৰু
নহয় ইয়াত বেছিতো তৰমুজৰ
অ' আমি তেনেকেইে আনোগে বিশ ত্ৰিশ টকা বা চল্লি চল্লিশ টকালে নাযায় মোৰ মতে বেছি ডাঙৰ হলে লবও পাৰে
ইয়াত কেজিটো ত্ৰিশ চল্লিশ মানকে হৈছে
অ' মোৰ তেন্তে বেছি। লৈছে এতিয়া ওলোৱা কাৰণে লৈছে চাগে।
বহুতো মই ওলাই গলে দেখুৱে একে তৰমুজে তৰমুজ আৰু এই হেৰি উম মুছলিমসকলৰ যে হেৰি হৈছিলে বিহু হৈছিলে যে ঈদ হৈছিলে
আনি থৈছিলা।
ঈদৰ ঈদৰ আগৰ মানে ৰোজা মাহ যে ৰোজা মাহৰ পৰা আগৰ পৰা বহুত এভেইলেবেল মানে বহুত বেছি ওলাই আছে মল বজাৰত দেখি আছো এতিয়া ওলাই আছে বহুত।
অ' ঠিকে আছে হব দিয়ক ছোৱালী উঠিছে নেকি অকমান।
অ' হয় নেকি অ ঠিক আছে। ঠিক আছে উম উম!